হেল্ল'
হেল্ল'।
নম, নমস্কাৰ
নমস্কাৰ, কোন?
অ', মই, অ', মই মই আপোনাৰ লগত সম্পদৰ বিষয়ে আলোচনা কৰিব বিচাৰিছিলোঁ, কৰিব পাৰিম, পাৰিমনে?
হয়, হয়, পাৰিব।
আপুনি সম্পদ কাক বোলে, বস্তুটো জানেনে?
হয়, সম্পদটো এতিয়া ধৰক অ', প্ৰাকৃতিক সম্পদ আছে, মানৱ সম্পদ আছে এনেকুৱাকে সম্পদ্তো আছে বাৰু বহুত
উম, হয়, হয়। সম্পদ হৈছে আমাৰ, মানুহৰ জীৱনত দৈনিক প্ৰাকৃতিৰ পৰা মানৱ মানৱ সৃষ্ট দৈনন্দিন জীৱনত প্ৰয়োজন হোৱাটোকে সম্পদ বোলে। হয় হয় আপুনি প্ৰাকৃতি সম্পদৰ বিষয়ে কৈছিল প্ৰাকৃতি সম্পদ কাক বোলে সেই বস্তুটো আপুনি জানেনে?
প্ৰাকৃতিক সম্পদটো এতিয়া ধৰা যিটো আমি প্ৰকৃতিৰ পৰা পাও ম প্ৰকৃতি থকা বস্তু আছে তেনেকুৱা ধৰক যিবোৰ আমাৰ মানে প্ৰয়োজনীয় বস্তু যিবোৰ প্ৰাকৃতিৰ পৰা আমি বা অ এইটো এইটো প্ৰয়োজন পূৰণ কৰিব পাৰো আৰু প্ৰাকৃতিৰ পৰা আনি পেলাই সেইটোয়েই হয় প্ৰাকৃতিক সম্পদ। ধৰক প্ৰাকৃতিক সম্পদতটো টো অ প্ৰাকৃতিক সম্পদৰ বাবেতো আমাৰ মানে ধৰক ৰাজ্য খনতো প্ৰাকৃতিক সম্পদৰ বাবে চহকী হয়।
উম হয় হয় প্ৰাকৃতিক সম্পদ
হয়
প্ৰাকৃতি সম্পদ আমাৰ উ প্ৰকৃতিৰ বুকৰ পৰা পোৱা সম্পদ বোৰকে পাকনীতি সম্পদ হয় হয় বুজি পাইছোঁ মই আপুনি কি ক'ব খুজিছে অ আমাৰ জীৱনত প্ৰয়োজন হোৱা অ বহুত পাকৰিৰ পৰা যেনে নদী পানী উদ্ভিদ আদিৰ কথা কৈছে আপুনি উ হয় মানৱ সৃষ্ট সম্পদ আপুনি জানেনে
হয় মানৱ সম্পদটো বাৰু মই যিখিনিয়ে জানো মই আপোনাক কম অ এ ধৰক মানৱ সম্পদটো এতিয়া ধৰক অ জন যেতিয়া মানে মানুহৰ জনসংখ্যটো ধৰক শিক্ষা বা স্বাস্থ্য ত হওক প্ৰশিক্ষণ মে এইবিলাক মানে এইবিলাকৰ জৰি়য়তে যা মানে যিবোৰ উৎপাদনশীল মানে হৈ পৰে আৰু ধৰ সেনেকুৱা সেইটোকে ধৰক মানৱ সম্পদ বুলি কোৱা হয়। আৰু মানৱ সম্পদটো মানৱ সম্পদতো এতিয়া ধৰা শিক্ষা শিক্ষা উন্নত স্বাস্থ্য সেৱা এইবিলাকে হয় আৰু মানৱ সম্পদ ত' মানৱ সম্পদ অবিহনে তো প্ৰাকৃতিক মানে ধৰক প্ৰ মানে প্ৰাকৃতিক সম্পদ বা ধৰক মূলধন এইবিলাক অ ব্যৱহাৰ কৰাতটো আমাৰ বাবে সম্ভৱ নহয় মানৱ সম্পদ অবিহনে
হয় মানৱ সম্বৰ্দৰ অবিহনে আমাৰ প্ৰকৃতিৰ বুকত পোৱা স সকলোবোৰ বস্তু ব্যৱহাৰ যোগ কৰি তোলাৰ অসম্ভৱ মানৱ সম্পদ তে আমাৰ ঘৰ দুৱাৰ আদিৰ দৰে বহুতো কামত সৃষ্টি কৰে আৰু মানৱ সম্পদ
পদৰো ধৰক আৰু ধৰক সম্পদসমূহ আছে ধৰক তেনেকুৱা খনিজ সম্পদ আছে বন সম্পদ আছে জল সম্পদ আছে কৃষি সম্পদ আছে ধৰক অ তেনেকুৱা এনেকুৱা সম্পদ আছে জীৱ জন্তু এনেকুৱা আৰু ধৰক খনি সম্পদটো এতিয়া ধৰক পেট্ৰলিয়াম গেছ আছে আছে তাৰ পিছত প্ৰাকৃতিক গেছ আছে পেট্ৰলিয়াম টো গেছ নহয় মানে পেট্ৰলিয়াম আছে তাৰ পাছত এইটো প্ৰাকৃতি গেছ আছে হয় কয়লা আছে চূণ শিল এইবোৰ ধৰক আমি খনিজ সম্পদৰ পৰা পাওঁ আহ তাৰ আৰু ধৰক বনজ সম্পদ আছে ধৰক বনজ সম্পদ ত' এইটো অ' এইটো ধৰক বৰ এইটো যিটো বৰ্ষাৰণ্য হয় ধৰক চিৰসেউজীয়া যিবোৰ উদ্ভিদ তেনেকুৱা আৰু, বনজ সম্পদত ধৰক এইটো বহুতো মূল্যৱান গছও আছে।
উম, হয়। আমি প্ৰাকৃতিৰ বুকুত পোৱা প্ৰতিগিলা বনজ সম্পদ খনিজ তেল অ', তাৰ খনিজ তেল পানী যেনেকৈ আৰু কয়লা এইকেইটা প্ৰাকৃতিৰ বুকুত পোৱা যায়। এইবোৰ সম্পদৰ তো এই সম্পদৰ, প্ৰাকৃতিক সম্পদৰ আৰু দুভাগ আছে আপুনি জানেনে?
প্ৰাকৃতিক সম্পদৰ ভাগ দুটা মই বাৰু নে মোৰ ইমান ভালকে এইটো নাজানো, কি চা আপুনি জানে যদিও মোক ক'ব পাৰে।
অ', প্ৰাকৃতিক সম্পদৰো দুটা ভাগ আছে তাৰ এটা হ'ল নবীকৰণ সম্পদ এটা হ'ল অনবীকৰণ সম্পদ, আ নৱীকৰণ সম্পদ সমূহ, যিবোৰ অ', প্ৰাকৃতিক সম্পদ পানী বায়ু, সূৰ্যৰ শক্তি, সৌৰশক্তি আদি নবীকৰণ কৰিব পৰা যায়, সেই বস্তুবোৰ পৃথিৱীৰ বুকৰ পৰা কেতিয়াও শেষ হৈ নাযায়, সেইবোৰক নৱীকৰণ সম্পদ বুলি ক কোৱা হয় আৰু যেনেকৈ খনিজত তেল‌‌, আ কয়লা আদি। অ', কয়লা, খনিজ তেল আ বহুতো এনেকৈ যিবোৰ বস্তু পৃথিৱীৰ বুকৰ পৰা অ', আমি ব্যৱহাৰ কৰাৰ পাছত সেইবোৰ বস্তু নোহোৱা হৈ যায়। সেইকাৰণে, সেইবোৰ সম্পদ অনবি কৰ অনবি কৰণ নহয়, নবীকৰণ কৰিব নোৱাৰে আৰু সেইকাৰণে অনৱীকৰণ বুলি কোৱা হয়, এইবোৰ সম
হয়, হয়, আপুনি জনোৱাৰ বাবে মই ধন্যবাদ দিছো। অ', হয়, আপুনি আৰু
কওকচোন, কি ক'ব খুজিছে?
হয় আপুনি আৰু কিবা মানে আপুনি যদি মোৰ পৰা আৰু জানিব বিচাৰে হয়, কিবা যদি, আপুনি সুধিব বিচাৰে সুধিব পাৰে
অন প্ৰাকৃতিক সম্পদৰ সেনেকৈ ভাগ কৰা হয় নৱীকৰণ আৰু নৱীকৰণ। অ', সেইবোৰ সম্পদক' প্ৰাকৃতি যিবোৰ মানে নবীকৰণ আৰু অনবীকৰণ সম্পদবোৰ সম্পদ যেনেকৈ ভাগ কৰা হৈছে এতিয়া অনবীকৰণটো সম্পদটো শেষ হৈ যায়, অনবীকৰণ সম্পদৰ কাৰণ হোৱাৰ কাৰণে সেইবোৰ যাতে, আগৰ প্ৰজন্মক বচাই ৰাখিবৰ কাৰণে অ', আমাৰ চৰকাৰে কি, কি কাম হাতত লৈছে আপুনি জানেনে?
হয়, মই এইটো বিষে এইটো বিষয়ে মই মানে ইমান হিনি জ্ঞাত নহয়, মই
উম, হয়, মই আপুনি নাজানে যদি মই কৈ দিম।
আপুনি কৈ দিয়ক।
আ প্ৰাকৃতিক সম্পদসমূহ যাতে অনবীকৰণ সম প্ৰথম বযাতে পৃথিৱীৰ বুকৰ পৰা আ নোহোৱা হৈ নাযায়। তাৰ বাবে আ আমাৰ আ ভাৰত চৰকাৰ বা অসম চৰকাৰে বহুতক বিজ্ঞানীসকলে বহুতত সৌৰশক্তি আদি। আ সৌৰশক্তি। বিদ্যুত শক্তিৰ বহুত বহুতো যাতে কয়লা খনিজ তেল নোহোৱা হয় নাযায়। তাৰ বাবে ইলেক্ট্ৰনিক শক্তি আদিৰ ব্যৱহাৰ কৰা হৈছে। যবৰ কেতিয়াও নৱীকৰণ কৰিব পাৰে যাতে উম। আৰু আপুনি মানৱ সম্পদৰ বিষয়ে জানেনে।
হয় মানৱ সম্পদটো এতিয়া মানৱ সম্পদৰ। অ মানে ধৰ এইটো মই অলপ আগত কলো আপোনাক ধৰক। মানৱ সম্পত যে মানে শিক্ষা বা ধৰক স্বাস্থ্য। তাৰ পিছত পঢ়ি মানে এইবিলাকৰ উৎপাদন মানে এইবিলাক এইবিলাকৰ জৰি়য়তে যি উৎপাদনশীল হৈ পৰে এইটোৱে মানৱ সম্পদ হয়। হয়, তাৰ পিছত মানৱ সম্প পদ অবিহনেটো আমি ধৰক প্ৰাকৃতিক, ধৰক প্ৰাকৃতিক সম্পদ বা ধৰক মূলধনবোৰ সেইবোৰতো মানে সম্ভৱ হ' নহয় আৰু সেইবিলাক কৰাতো। মানৱ সম্পদ অবিহনে কাৰণ মানৱ সম্পদ নহ'লে প্ৰাকৃতিক সম্পদৰ পৰা আমি একোৱে কৰিব নোৱাৰো হয় নহয় মানব সম্পদটো লাগ এইতোটো প্ৰয়োজনীয় হয় ধৰক মানৱ সম্প মানুহে মানে ধৰক যিবিলাক মানে সৃষ্টি প্ৰাকৃ প্ৰকৃতিৰ পৰাই হেৰি মানে ধৰক।
উম মানুহে উম মানুহে তৈয়াৰ কৰে সেইবোৰ বস্তু হয় হয়।
সেইটোৱে হয়।
সেইটোৱে মানৱ সম্পদ মানুহে
সম্পদো আমাৰ বাবে মানে মান মানৱ সম্পদটোও আমাক লাগিব ধৰক প্ৰাকৃতিক সম্পদো আমাক লাগিব। দুয়োটা বস্তুএ আমাৰ বাবে প্ৰয়োজনীয়, কাৰণ মা মানৱ সম্পদ নহ'লে, প্ৰকৃতিৰ পৰা প্ৰকৃতিৰ পৰা একোৱে নহ'ব।
উম। প্ৰকৃতিৰ বস্তু বোৰ হয় হয় ব্যৱহাৰযোগ্য নহ'ব।
হয় প্ৰকৃতিৰ মানে ধৰক প্ৰাকৃতিক সম্পদ নহ'লেও মানৱ মানে মানৱ মানৱ সম্পদটো নহ'ব। দুয়োটাই প্ৰয়োজনীয় হয়।
হয় হয় মানৱ মানৱ সম্পদটো আমাৰ আমি জীৱনত যিমান দিন জীয়াই আছো আৰু জীয়াই থকাৰ টাইমতটো আমি যাতে কাম কৰি কিনে আমি অ কাম কৰি কেনে, দেশৰ উন্নতি কৰা মানুহৰ কাৰণে কাম কৰা সেইটোৱে মানৱ সম্পদ বুলি কয়, আপুনি ক'ব খোজাটো মই বুজি পাইছোঁ মানে। উম! উম! এনেকৈ আমাৰ সম পদ বহুত আছে আমি সম্পদবোৰ সংৰক্ষণ কৰি ৰাখিব লাগে, জীৱনত এইটো আপুনি। আপুনি আপোনাৰ ঠাইত সম্পদ সংৰক্ষণৰ বাবে কি কি কাম কৰা হৈছে এইটো কওঁকচোন।
আমাৰ ইয়াত সম্পদ সংৰক্ষণ এতিয়া সম্পদ সংৰক্ষণ বুলি ক'লে তেনেকুৱাকে একো ধৰক ইমান
উম! সৌৰ সৌৰ শক্তিৰ এনেকুৱা যেনেকুৱা বিদ্যুতৰ কাৰণে সৌৰ শক্তি ব্যৱহাৰ কৰিছে নে এনেকুৱা?
হয়। পৰসক্ৰিটো ব্যৱহাৰ কৰা হয়। বাট তেনেকুৱাকে বিশেষ এ ধৰক সম্পদ যিটো সম্পদ সংৰক্ষণ, সেইটো ধৰক ইমান তাৰমানে, আমাৰ ইয়াত ইমানে কৰা হোৱা নাই। নে কৰা নাই
উ উ অ' অ'। হয় হয়। আমাৰ এতিয়া আমাৰ ইয়াত সম্পদ বুলি ক'লে ইটো আমাৰ ব্যৱহাৰ যোগ্য যেনেকে পানী আমাৰ পানীও'টা সম্পদ আমাৰ পানীটো আমি সম্পদৰে প্ৰাকৃতি সম্পদত পৰে। সেইকাৰণে আমাৰ সেইটো পানীটো যাত তে ফু আজিকালিতো আপুনি শুনিছে- শুনিছে ছাগৈ পৃথিৱীৰ বুকত থকা পানীবোৰ বহুত ভূগৰ্ভৰ তললৈ গুচি গৈছে, তাৰ বাবে আমাৰ এইঠা- আমাৰ ঠাইত পানী সংৰক্ষণৰ কাৰণে পানীবোৰ যাতে অপব্যৱহাৰ নকৰে মানুহে সেই কামত বহুতো কামত হাতত হাত আগবঢ়োৱাইছে আমাৰ ঠাইত আৰু
হয়।
গছ-গছনি, অ যাতে আমাৰ সম্পদে- সেইকাৰণে গছ-গছনি ৰূপ- পন কৰা হৈছে, প্ৰাকৃতিক সম্পদ গছ-গছনি আদি আমাৰ ঠাইত বহুত ছৰি কটা অলপ কমাইছে। ৰাস্তা আদি ঘাটৰ- ঘাটৰ ঠাইত গছ-গছনি ৰোপন কৰা হৈছে। এনেকুৱা আমা-আমাৰ ঠাই এ সম্পদ সংৰক্ষণ কৰা হৈছে।
উম্। আপোনাৰ লগত আজি মই সম্পদ সংৰক্ষনৰৰ বিষয়ে বহুত কথা গ'ম পালো, য'ত মই জনা নাছিলো বহুত' কথা, আজি গম পাই বহুত ভাল লাগিল।
হয় আপোনাৰ পৰাও মই বহুত খিনি জানিলো। বা ধৰক আপুনিও অ, মানৱ সম্পদৰ বিষয়ে ক'লে। ৰ আপ, অ'। আপুনি অ মানে মান ধৰক প্ৰাকৃতিক সম্পদ হওক এইটো অলপ ক'ব পাৰিবনে?
প্ৰাকৃতিক সম্পদ?
হয়। কাক মানে মানে ধৰক আৰু মই মই যিখিনি কলো ধৰক মোৰ মই, ধৰ আপুনিও হয়তো অলপ জানে হয়তো আপুনিও অলপ ক'ব পাৰিব। ত' আপুনি যিখিনি জানে অলপমান
অ' প্ৰাকৃতিক সম্পদ হৈছে আমাৰ পৃথিৱীৰ বুকত, বুকুত পোৱা যিবোৰ সম্পদ খনিজ' তেল, কইলা আৰু গছ-গছনি, ফল-মূল আমি প্ৰাকৃতি অবিহনে জীয়াই থাকিব নোৱাৰো কাৰণ- অ' আমাৰ অক্সিজেন পৰ্যন্ত প্ৰাকৃতিক বুকুৰ পৰাই আহে সেইকাৰণে প্ৰাকৃতিক সম্পদটো আমাৰ অতি উ' অতি প্ৰয়োজন হয়।
হয় হয়। অ প্ৰাকৃতিক সম্পদতো, ধক কৃষিজ সম্পদৰ ফলত যেনেকুৱা ধৰক এতিয়াতো অ চাত ত অসমৰ মানে চাহ খেতিটো অসমৰ বাবেটো বিখ্যাত হয়। অসমতটো চাহ খেতিৰ বাবে বিখ্যাত হয়। ইয়াৰপৰি ধৰক আমাৰ ধান আছে, সৰিয়হ আছে, তেনেকুৱা আৰু- সকলোতে উৎপন্ন হয়। অসমত
উম, হয়। আপোনাৰ পৰা আজি মই বহুত কথা গম পালো যিবোৰ মই প্ৰাকৃতিৰ বিষয়ে জনাই নাছিলো বহুত। অ', মানৱ সৃষ্ট সম্পদ মানৱ সম্পদৰ বিষয়ে জনা নাছিলো সম্পদৰ বিষয়ে কথা গম পালোঁ গম পাই ভাল লাগিল অশেষ ধন্যবাদ
ধন্যবাদ।
উম।